উম, হেওঁ কোৱা।
কি কৰিছা?
উম, এনেই আছিলো ৰ'বা তুমি?
ময়ো এনে আছিলো ৰ'বা।
অ', কিবা খালা নে নাই?
নাই ৰ'বা খোৱা নাই এতিয়ালৈকে, তুমি খালা?
নাই নাই মইও খোৱা নাই ৰ'বা, এই গা পা ধুই আহিলো।
অ', হয় নেকি? উম, জলদি উঠিলানে দেৰিকে?
হা?
জল্দিয়ে উঠানে নে দেৰিকে উঠিলা বোলো?
উম, উম, আজি অলপমান দেৰি হ'ল ৰ'বা চাৰে সাতটা মান বাজিলে।
এনেকেই দেৰি হ'লেচোন।
নাই ইমানো দেৰি হোৱা নাই। চাৰে সাত ধৰা ৰাতি অলপ শুতে দেৰি হ'ল মানে। চাৰে সাতটাতে উঠিলো। এনেই মানে মই আহ পাঁচটা চাৰে পাঁচটা চাৰে চাৰিটা এনেকেই উঠো আৰু মানে ৰাতিপুৱা মই এ মানে মৰ্ণিং ৱাক কৰিব যাওঁ। তাৰ পাছত জিমত যাওঁ। এ সেনেকে মানে সোনকালে উঠা যায়। কিন্তু আজি অলপমান দেৰি হ'ল ৰ'বা, তুমি কেতিয়া উঠিলা?
মইতো জল্দিয়ে উঠিছো পাঁচটা মানতে উঠিছো। তুমি জিমতো যোৱা নেকি?
অ', জিমত যাওঁ অকমান স্বাস্থ্য চৰ্চা কৰি আছো ৰ'বা।
অ', অ', ভালেচোন মানে নিজৰ স্বাস্থ্যটোৰ কাৰণে ইমান ভাবিলে।
তাকে ভাবিব লাগিব ৰ'বা, কাৰণ আজিকালি স্বাস্থ্যটো বহুত জৰুৰী হৈ পৰিছে।
অ', সেইটোয়ে সেইটোয়ে, পিছে ঘৰত খবৰ ভালনে নাই?
অ', ভালে ৰ'বা, তোমালোকৰ?
ভালে ৰ'বা ভালেই।
অ', বাকী ইমান দিনৰ মূৰত ফোন কৰিলে আজি কিয় বা?
এনেই মই মানে ক'লোৱে নহয় ৰাতিপুৱা জল্দি উঠিলো সেইকাৰণে মানে আৰু। দিয়াচোন সেইকাৰণে এনে এতিয়া কাম কাজবোৰ সকলো হৈয়ে গ'ল। এনে আছিলোটো ভাবিলো তোমাৰ লগতে অকমান কথা পাতো।
হয়।
উম, তাকে কাৰণ মই ফোন মাৰিলো, তুমি ব্যস্ত নাছিলা?
উম, নাই নাই কোৱা।
অ', অ', ৰাতিপুৱাই মানে যিহেতু মানে ৰাতিপুৱা ভালেই ত' সেইটোৰ ওপৰতে কথা পাতো নেকি ৰাতি পুৱা জলদি উঠাৰ অভ্যাসৰ ওপৰত।
অ', অ', পাৰি কোৱাচোন।
উম, তুমি এনেই মানে কি ভাবা ৰাতিপুৱা জলদি উঠিব লাগে নে, নে দেৰিকে উঠিব লাগে।
অহ ৰাতিপুৱাইটো সোনকালে উঠাৰ অভ্যাসটো খুব ভাল বুলি মই কম। কাৰণ চাবা আজিকালি বহুতে মানে এনেকুৱা কৰে যে ৰাতি খুব দেৰিলৈকে মোবাইল চাব তাৰ পাছত ৰাতিপুৱা দেৰিকে উঠিব। কিন্তু সেইটো আচলতে মানে ভাল অভ্যাসত নপৰে কাৰণ আজিকালি, উম। মানে ৰাতিপুৱা উঠাৰ অভ্যাসত ক'বলৈ গ'লে ৰাতিপুৱা উঠিলে মানে এনেকুৱা হয় যে তোমাৰ দিনটো এনেকুৱা লাগি থাকে যে ফ্ৰেছ ফ্ৰেছ লাগি থাকে। কিন্তু আপুনি তুমি যদি উম, দেৰিকে উঠিবা তেতিয়া হ'লে তোমাৰতো অলপমান গাতটো এলেহুা বা দুৰ্বল দুৰ্বল লাগিবই দিয়াচোন হয় নে নহয়?
হয়, হয়, তুমি ঠিকে কৈছা আৰু আমি ৰাতিপুৱা মানে জল্দি উঠিবলৈ হ'লে ৰাতি আমি সোনকালে শুবই লাগিব দিয়াচোন। যিহেতু আমি মানে আমিয়ে উম উম মানুহক আঠ ঘন্টা বা সাত ঘন্টাৰ টোপনি টো লাগে। ত' আমি ৰাত তি য'ত পোৱা যদি জল্দিয়ো উঠো আমি ৰাতিও জল্দি শুব লাগিব। এনেকুৱা নহয় যে ৰাতি আমি দেৰি লৈ কে থাকিম তাৰ পিছত ৰাতিপুৱা আৰু পাঁচটা ছয়টা বজাতে উঠিম। সেনেকুৱা হ'লে আমাৰ গোটেই গাটো দিন তোৰ কাৰণে বেয়া লাগি থাক থাকিব বা এনেকুৱা হ'লে আমাৰ স্বাস্থ্যৰ ওপৰতো বহুত প্ৰভাৱ পৰিব।
উম, সেই কথা যে মানে এটা অভ্যাসত চলিব লাগে দিয়াচোন যে এই ৰাত তি ইমান বজাত শুই ইমানতা বজাত ৰাতিপুৱা উঠি পেলাই নিজৰ কামখিনিও কৰা হ'ব। তাৰ পাছত নিজৰ অলপমান স্বাস্থ্যৰ বাবেও লোৱা হ'ব তাৰ পাছত সকলোখিনি যাতে কৰিব লাগে আৰু মই সেইখিনিয়ে ভাবো কাৰণ আজিকালি স্বাস্থ্যটো খুব প্ৰয়োজনীয় হৈ পৰিছে। মানুহৰ বাবে সেইবাবে সকলোখিনি মানে চাব লাগিব দিয়াচোন।
হয়, হয়, তুমি ঠিকে কৈছা। এতিয়া আমি যিহেতু মানুহে জীৱ শ্ৰেষ্ঠতো আমি নিজৰ কথা মানে বেলেগৰ কথাটো আমি ভাবিব লাগে। কিন্তু আমি নিজৰ টো সদায় আগত ভাবিব লাগে যে সেইটোতে আমি আমাৰ স্বাস্থ্যতোৰ কথা আগতে ভাবিব লাগিব দিয়াচোন। সেইকাৰণে আমি কাৰণ ৰাতিপুৱা দেখো সোনকালে উঠিলে এনেকুৱা নহয় যে আমাৰ কিবা স্বাস্থ্য বেয়া হ'ব বৰঞ্চ আমাৰ স্বাস্থ্যটো ভালহে হয়, ৰাতিপুৱা জল্দিও উঠ যদি আমি অকমান খোজ কঢ়িব যাওঁ বা এনেকৈ ব্যয়াম কৰোঁ উঠি কৰি আমি আমাৰ গোটেই কামখিনিয়ে কৰ, ৰাতিপুৱা তেতিয়া মানে বহুত জল্দি জল্দি হৈ যায়, ৰাতিপুৱা ধৰা ত' নটা মানতে আমাৰ গোটেই কামখিনি শেষ হৈ যায়, আমি দিনটো তেতিয়া অ' আমাৰ নিজৰ মন পছন্দৰ কিবা বেলেগ কামো কৰি থাকিব পাৰোঁ বা আমি ৰেষ্টটো ল'ব পাৰোঁ দিয়াচোন, ত' আমি সেইকাৰণে ৰাতিপুৱা কিমান জল্দি উঠো সিমানে ভাল।
হয় হয়, ঠিক কথা হৈছে আৰু। ৰাতিপুৱা উঠাৰ পিছত মানে এনেকুৱা হয় যে তোমাৰ দিনটো সকলো কামখিনি হৈ খুব সোনকালে, তাৰপিছত তুমি দিনটোৰ বাবে আজৰি থাকিবা, তাৰপাছত উম, তোমাৰ দিনটো খাব, শুব বা বিভিন্ন ধৰণৰ যি ধৰা তোমাৰ কাম আছে সেইখিনি তুমি খুব নিয়ৰকৈ কৰিব পাৰিবা আৰু সোনকালে উঠিলে এইটোও ভাল যে তুমি সোনকালে উঠাৰ পিছত তুমি যদি ছাত্ৰ বা নিজৰ পঢ়া জীৱন যদি কৰি আছা তেনেহ'লে তুমি ৰাতিপুৱা উঠি পেলাই ধৰা পাঁচটা, চাৰে পাঁচটা ধৰা উঠিলা তাৰপিছত তুমি আধা ঘন্টাৰ বা এঘন্টা তুমি অলপমান উম, খোজ চোজ কাঢ়িলা তাৰপাছত আৰু
আকৌ আহি পেলাই মুখ হাত ধুই পেলাই উম, চাহ পানী খাই পেলাই পঢ়া টেবুলত বহিলা, তাৰপাছত পঢ়ি এঘন্টামান পঢ়ি পেলাই আৰু গা পা ধুই পেলাই আকৌ স্কুললৈ ওলাই যাবা। চ' সেনে বাবে মানে ৰাতিপুৱা যদি এনেকুৱাও হৈ যায় ৰাতিপুৱা ত' ম যদি পঢ়া ৰাতিপুৱা
তেতিয়াহ'লে তোমাৰ মানে এনেকুৱা হয় যে তোমাৰ মানে পঢ়া শুনাতটো খুব ভালদৰে মনত হয় কাৰণ ৰাতিপুৱা খুব উ, নিস্তব্ধ হৈ থাকে পৰিৱেশটো সেইবাবে ৰাতিপোৱা পঢ়াটো ভাল অভ্যাস আৰু তাৰপিছত এনেকে স্কুলতটো নাহাৰ পিছত আমি এখন অ' মানে ৰুটিন বনাই ল'ব লাগে তেতিয়া সকলোবোৰ কাম ধুনীয়াকৈ হৈ দিয়াচোন।
হয় তুমি ঠিকে কৈছা দিয়াচোন, আমি সকলো কাম মনে এখন আ, ৰুটিন বনাব লাগে যাৰ তাতে মানে আমি সকলো কাম সময়মতে কৰিব পাৰোঁ আৰু যিহেতু আমাৰ মানে আ, সকলো ছাত্ৰ ছাত্ৰীৰ এতিয়া পঢ়িব লগা বহুত থাকে আজি গেলে যিহেতু কম্পিটিচনৰ যুক্ত পঢ়িব লগাখিনি বহুত বেছিয়ে থাকে, এতিয়াতো সেই ছাত্ৰ ছাত্ৰীসকলে মানে যদি ৰাতিপুৱা জল্দি উঠি কেনে পঢ়ে তে তেওঁলোকৰ বহুত মানে বহুখিনি মনত থাক কি যাই দিয়াচোন। কিছুমানানে ৰাতি দেৰিলৈকে পঢ়ে, আচলতে সেইটো এটা ভালে মানে কাৰণ চবৰে নিজা নিজা তা সেই থাকে দিয়াচোন, কোনোবা ৰাতিপুৱা পঢ়িলে হয় ভালকে পঢ়া। কোনোবা ৰাতি পঢ়িলে হয়। কিন্তু আচলতে ৰাতিপুৱা বেছিভাগ পঢ়া মানে অভ্যাসটো কৰিব লাগে কাৰণ সেইখিনি সময়ত যিহেতু গোটেই মানে মানে ঠাণ্ডা হৈ থাকে পৰিৱেশটো পুৰা শান্ত হৈ থাকে। সেইখিনি সময়ত পঢ়িলে মনতো থাকে বা চাবাচোন তুমি কেতিয়াবা আমাৰে আগতে এনেকুৱা হৈছিল, যেতিয়া আমাৰ পৰীক্ষা আছিল। পৰীক্ষাৰ আগদিনাখন আমি মানে পৰীক্ষাৰ দিনাখন বা পৰীক্ষাৰ আগদিনা এইকেইদিন যদি আমি ৰাতিপুৱা পঢ়ো আমাৰ ইমান ধুনীয়াকৈ সকলোবিলাক মনত থাকি যায় কাৰণ সেইখিনি সসময়ত ৰাতিপুৱা শান্ত পৰিৱেশত আমি একদম মন লগাই কেনে পঢ়ো ন'। তো বহুত ধুনীয়াকে আমাৰ মনত থাকে। দিয়াচোন আৰু মানে নিজৰো ভাল। আমি ৰাতিপুৱা জল্দি উঠাটো কাৰণে টো আমি সেই কাৰণে জলদিও উঠিব লাগে। আমাৰ নিজৰ সকলো কাম কাজ ধুনীয়াকৈ কৰি সেই কাৰণে আমি আজৰি হৈ থাকিব লাগিব।
হয়, হয়, একেবাৰে ঠিক কথা হৈছে। এতিয়া আমি নিজে আজৰি থাকিম, তেতিয়া আমি দিনটো আমি শুলো একো নহয় ধৰা। কেতিয়াবা উম, এনেকুৱা হয় যে দুপ মানে ধৰা এনেকুৱা হয় মানে যে কি উম, গাতটো অলপ দুৰ্বল, দুৰ্বল লাগি থাকে মানে কামখিনি কৰাৰ পিছত তাৰপিছত তুমি যেতিয়া ৰাতিপুৱা তুমি সোনকালে কাম খিনি কৰি ল'বা, তেতিয়া তুমি দিনটোৰ বাবে আজৰি হ'বা। তাৰপিছত, ধুনীয়াকে খাই বৈ লৈ পঢ়াও হ'ব, তাৰপিছত দুপৰীয়াকৈ তাৰ পাছত ৰেচলোৱা হ'ব। তাৰপিছত আৰু খেলা ধূলাও হ'ব এনেক সকলো খিনি কৰিব লাগিব আৰু এ নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব। তেতিয়াহে, আমি সকলোবোৰ কৰি যাব পাৰিম। হয়নে নহয় বাৰু? আৰু তুমি কি ক'ব বিচাৰিবা যে এ ৰাতিপুৱা শুৱা উ ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাসৰ বিষয়ে আৰু কিবা কৰিব বিচাৰিবা নে?
হয়, তুমি ঠিকেই কৈছা। ঠিকে কৈছা, কি বুলি কয় মানে আমি যিমানে ৰাতিপুৱা জল্দি উঠিম আমাৰ নিজৰ শৰীৰটোৰ কাৰণে ভাল আৰু তুমি কোৱাৰ দৰে যাৰ আমাৰ সকলোখিনি কাম কাজ হৈ পেলাই আমি আজৰি হৈ থাকো, সেইখিনি সময়ত দিনত তাৰ পিছত আমি শুৱও পাৰোঁ অকমান।
কিন্তু এনেকুৱা নহয় যে আমি ৰাতিপুৱা জলদি উঠিলোঁ বুলি, আমি গোটেই দিনটোত শুইয়েই থাকিম। থাকিম। গোতেই দিনতটো শুই থাকিলে তেতিয়া আমাৰ আৰু বেছি বেয়া লাগে বিলাক ৰাতিপুৱা জলদি উঠিছোঁ আমি
বা তেনেকৈ জল্দি উঠাৰ পিছত আৰু আঠটা, নটাৰ পৰা বিচনাত বাগৰি বাগৰি থাকো। তে তিয়া আৰু একেই হয় দিয়াচোন মানে তাতকৈ আমি কিবা আমাৰ শৰীৰৰ বাবে ভাল মানে কাম বা আমাৰ নিজৰ মন পচন্দৰ বিভিন্ন ধৰণৰ কাম। থাকে দিয়াচোন, কেতিয়াবা আমি সময়ৰ ব্যস্ততাৰ কাৰণে কৰিব নোৱাৰোঁ, সেই কাম বিলাক টো, সেই কাম বিলাক আমি ধুনীয়াকৈ কৰিব লাগে।
হয়, হয়, ঠিক কথা হৈছে আৰু উম, ৰাতিপুৱা উঠি পেলাই সেয়াই আৰু শৰীৰৰ সুস্থ ৰাখিবৰ বাবে ধৰা মানে মই কোৱাৰ নিচিনা আৰু ও ব্যয়ায়াম, খোজ কঢ়া, তাৰপিছত যোগাসন সেইবিলাক মানে উম, ধুনীয়াকৈ কৰিব লাগে আৰু চাবা চোন ৰাতিপুৱা তুমি যেতিয়া সোনকালে উঠিব হা মানে ৰাতিপুৱাৰ যিটো মানে বতাহ, সেইটো মানে খুব বিশুদ্ধ আৰু মানে পৰিষ্কাৰ হৈছে, বেছি ধূলি বালি নাথাকে কাৰণ তেতিয়া। সকলো বিলাক গাড়ী মটৰে। উম, নিস্তব্ধ হৈ থাকে মানে তেতিয়া নচলে ইমানকৈ গাড়ী মটৰ সেইবাবে এই ৰাতিপুৱাৰ যিটো পৰিৱেশ সেইটো খুব। বিশুদ্ধ থাকে দিয়াচোন, সেইবাবে ৰাতিপুৱা সোনকালে উঠিলে মনতটো ভাল লাগে হয় নে নহয় বাৰু।
হয় তুমি ঠিকে কৈছা, পিছে দিয়া আজি লও ৰাখিছোঁ নহ'লে পিছত আৰু এনেদৰে কথা পাতিম।
হয়, হয়, পিছলে আৰু এনেকে আগলৈ কথা পাতি যাম দিয় আজি ৰাখিছোঁ।
অ' ঠিক আছে দিয়া ৰাখিছোঁ।